উম
আজি আমি ভ্ৰমণৰে কথা পাতো অ এনে ভাল লাগে ঘুৰি ইয় বহুতো জেগা আছে তুমি এনে কোনটো জেগা ভালপাওঁ ঘুৰি এনে।
অ মই বেছিভাগ পাহাৰীয়া জেগা বা নদীৰ পাৰ বা কি কয় প্ৰাকৃতিৰ মাজত বেছিভাগ ঘূৰি ভাল পাওঁ আৰু মই মনে নিজৰ যদি নিজাকে কওঁ মই পাহাৰীয়া জেগা বৰ এনে ভ্ৰমণ কৰি ভাল পাওঁ বা কি তোমাক মই এটা প্ৰশ্ন সুধিব আছিল তুমি এনে যেইতা ভ্ৰমণ কৰা তুমি বেছিভাগ অসমৰ ভিতৰতে দে এ ভ্ৰমণ কৰা অসমৰ বাহিৰত কৰা?
ভ্ৰমণটো ধৰা মই কৰো বহুতো জোগাত মই গৈছো অসমত বহুতো ধুনীয়া ধুনীয়া জেগা আছে অসমত যদিও মই বাহিৰতো গৈছো দেলহি আদি জেগাতো গৈছো তুমি যেনেক কোলা পাহাৰীয়া জেগা বহুত ভাল লাগে মোৰো বহুত ভাল লাগে পাহাৰীয়া জেগা কাৰণ। অ পাহাৰীয়া জেগাখিনি যেনেকে দিল্লীটো ইমান ধুনীয়া ধুনীয়া জেগা আছে পাহাৰীয়া ইমান ধুনীয়া ধুনীয়া তাৰপিছত বৰফৰো জেগা আছে তাতে। ইমান ভাল লাগে অ। ঘুৰি ফুৰি আৰু লগতে আহ বহুতো খেল ধেমালিও কৰিব পাৰি তাতে যেনেকে স্কেটিং আদি আছে। তোমাৰ এনে গৈছানে এনেকুৱা বাহিৰত।
আহ মই গ। অ মই গৈছো ময়ো ভ্ৰমণ কৰি বেছিভাগ বাহিৰতে ভাল পাওঁ যেনেকে মই ঝাৰখানডত গৈছিলো মই মই যঝাৰ। অ। এ তুমি হাই কিয় দিলা? এই মিচাই কম ন চব সচা কম নেকি। আহ। আ যোন হাঁহি নেদবা। হাঁহি নিদিবা তুমি। মই মিছা কমেই অলপমান তুমি এ তোমাৰ লগত নহব চাগে বুজছ নে নাই। খাব এ দিয়া দিয়া আৰু বাৰবাৰ এবাৰ নহান নাই এবাৰ খাই নিদিবা। অলপ মিছাও থাকব লাগিব হিহিহিহি আ কত চ জাৰা ক। যাৰ দেখ নেকিল এইটোৰ কাৰণে ৰহুলে কওঁতে। এটো মই মুখস্ত কৰি দিছিলো।
সৰ প পৰিছে।
এ দিয়া দিয়া আৰু এবাৰ আৰু এবাৰ। ৰিফ্ৰজ কৰিলে গুচাই দিয়াতটো।